নমস্কাৰ।
নমস্কাৰ ইব্ৰাহিম, কি খবৰ আপোনাৰ? আজি কেনেকুৱা গল দিনটো?
অ দিনটো আজি মানে খুবেই গৰম দিছে আজি।
তাকে তাকে আজি ইমান গৰম।
মানে আজি বাহিৰতে ওলাব পৰা নাই।
তাকেইটো আপোনাৰ দুদিন যদি বৰষুণ য়া হথাতে আৰু ৰ'দ দি দিব।
হয় এইটো হয়। এতিয়া কি কৰিম আৰু উপায় নাই এতিয়া গৰমটো আমি কমাবও নোৱাৰো। দিয়া ঘৰতে থাকিব লাগিব অ, ফেন চেনে কাম নিদিয়া আপোনাৰ এতে কুলাৰ আছে কুলাৰো কাম নিদিয়ে এনেকুৱা গৰম লাগে মানে এচি টো তাৰমানে লাগিবই আৰু।
তাকে-তাকে বেছি এচি খোৱাটো বেয়া নহয় তাকো কি কৰিব আৰু উপায় নোহোৱা হৈ গৈছে এতিয়া।
অ, হয়।
যিখিনি মানুহে আপোনাৰ বিল্ডিঙত থাকে তাহাঁতৰতো অৱস্থা নাই।
উম, তাহাতৰ বস্ত নাই। তাহাতৰতো মানে কষ্ট নাই এচি আছে মানে এচি মানে অলপ টাইম দিয়ে আৰু মানে ঠাণ্ডা লাগি যায় তাতে।
সেটো হয় বাৰু।
উম,
বাকী আহ, কি কয় আপোনাৰ আজি এ কি কৰিলে দিনটোত?
আজিৰ দিনটোত মানে আজি গোটেই দিনটো আজি গান শুনিলো তাৰপিছত আপোনাৰ এইটো ফি - ফি -ফিল্ম চালো
হয়।
উম, তিয়ে আৰ দিনটো আজি গান আৰু ফিলিম চাওতেই গ'ল আৰু
আপুনি কোনখন চিনেমা চালে আজি?
মই আজি এইটো চাইছো এইটো -এইটো চাইছে আপুনি এইটো?
বাগীত অ, বাগী থ্ৰী এইখন ফিল্ম মই চোৱা নাই দেই মানে চোৱা নাই মানে মই ইমান কাহিনীটো ভাল লগা নাই বুলি শুনিলো তেতিয়া দিয়া যেতিয়া ওলাইছিলে সেইকাৰণে মই নাচালোৱে আৰু।
চাইছো আৰু এইটো বাহবালি - বাহবালিটো খন এ চলো।
অ, সেইখন বিৰাট ধুনীয়া হৈছিলে।
উম, হয় মানে চাইছো আগতে চালো তাৰমানে মই তাৰে ভাবো ভাইদিনো আহিছিল তাৰমানে কৈছো যে বাহু পালী চাম বুলি তাৰপিছত দুতাই খাইছো মানে একেলগতে মানে
কিছুমান চিনেমা আপোনাৰ খুব ধুনীয়া লাগে এই মানে বাৰে বাৰে চাই থাকিব পাৰি।
উম, হয় তেনেয়লে
আৰু এখন আছিলে নহয় হেৰাফৰি থ্ৰী সেইখন আপোনাৰ হে হৈ গ'ল এতিয়া মানে কে কেনচেল হৈ গ'লতটো
অ, হয় এইটোতো ক - ক কমেডি আছে কমেডি ফিলিমটো
অ, সেইখন নহ হেৰা ফেৰি আপোনাৰ ওৱান আৰু টুহে ওলাইছিলে আগতে।
উম,
কিন্তু থ্ৰীখন ওলোৱা কথা আছিল যে
নহয় এইটো মান নহল নে ভিকিবা কাৰণত হব পাৰে।
অ, নোলালে মানে তেওঁলোকৰ সেই কাহিনীটো ভাল লগা নাই বুলি শুনিলো। কাহিনীটো ভাল হোৱা নাইব কাৰণে বোলে তেওঁলোকে নকৰে।
উম, স আপুনি এইটো - আপুনি এইটো এই জুবিন গাৰ্গৰ ফ চাইছে নেকি ৰ ৰ দি নলে
ৰৈ লৈ বিনালৈ চাইছো,
অ হয় মই চোৱা নাই এতিয়ালৈ মানে,, ভাবিছিলো এইবাৰ থিয়েটাৰত যাই কেনে মানে, চিনা চাম বুলি থিয়েটাৰত মানে হৈছিল এইটো এবাৰ আকৌ আপোনাৰ ইহতে না। চিনেমা হলতো হৈছিল।
অ এইটো এতিয়া চিনেমা হলত আছে নে নাই গম পোৱা নাই দেই।
উম উম
এতিয়া নাথাকিব লাগে কাৰণ ভালে কেইদিন হৈ গ'ল নহয়। আপোনাৰ ভালে খিনি হৈ গ'ল আপোনাৰ ছমাহটো পাৰ হৈ গ'ল চাগে এতিয়া।
অ হয় ইছনা পাৰ হ'ল,
ছিলিল
আহ এয়া একো নাই তাকো চাব পাৰিম সেইটো মানে, মোৰ এটা লগ আছে মানে পইচা মান
সেইখন ভাল হৈছিলে চিনেমা খন ভাল হৈছিলে আৰু সেই মানুহখিনিৰ আবেগ খিনিও আপোনাৰ অ লাগি আছিল তেওঁৰ, সেইটো সময়তে মানে দুৰ্ঘটনাটো হ'ল
উম হ মানে লাষ্টৰ কাহানীটো কি হৈছে আপুনি জানে ন?
লাষ্টৰ খিনি
লাষ্টৰ খিনি এইটো ৰৈ ৰৈ বিনালে এইটো চিনেমা খনৰ মানে কাহিনীটো কি হৈছিল? লাষ্টৰ খিনি
অ, মেইন কেৰেক্টাৰটো তাতে লাচন মৰি যায়।
অ মৰি যায়, মেইন কেৰেক্টাৰ ক কোনে আছিলে।
জুবিন গাৰ্গ।
হয়।
সেইকাৰণে আপোনাৰ মানুহখিনিয়ে কয় নহয় যে চিনেমাখনৰ লগত ইমান কেনেকে মিলিছে বুলি।
হয়, দিলো।
তেওঁ নিজৰ জীৱনটোৱে নিজে লিখি থৈ গুচি গ'ল। আৰু যিহেতু বহুত আচৰিত লাগে।
হয়।
আৰু ইমান দূৰদৰ্শী মানুহ হব বুলি মই কেতিয়াও ভবাই নাছিলো তাৰমানে।
উম।
আপোনাৰ এজন মানুহে গোটেই জীৱনটোত ছয়ত্ৰিশ হাজাৰতকৈও বেছি গান গোৱাটো ইমান ধেমালি কথা নহয়, তাৰমানে।
উম, হয়, তাকো, তাকো বেলেগ- বেলেগ মানে ভাষাত গান গাইছে।
বেলেগ বেলেগ ভাষাত, বেলেগ বেলেগ ভাষাত আৰু আপোনাৰ ইমান গান গালে তাৰমানে কাৰণ ইমান গান গোৱাটো এজন যদি তাৰমানে তেওঁ এনেকুৱা এজন গায়ক হ'ব লাগিব। যিয়ে ইমান গান গাব লাগিব, তেওঁৰ তাৰমানে মাতেই নাভাঙে তেনেকুৱা।
উম, হয়।
কাৰণ ইমান গান গোৱাটো মানে সঁচাকে ইমান সহজ কথা নহয়, মই নিজে যিহেতু অ, অঁ গায়ক বিলাকক নিজে মই তেওঁলোকক অনুশীলন কৰাওতো।
হয়।
মই বহুতকে দেখিছো মই সেই বস্তুটো গম পাও তাৰমানে যে কিমান টান হয় এটা গান আপোনাৰ মানে ষ্টুডিঅ'ত ৰেকৰ্ড কৰা।
সেইটো হয় বাৰু গম পাইছো। কিন্তু আমাৰ জোনটো এইটো এ শিল্পী আছিল, মানে মই শুনিছো চল্লিশটা ভাষাত গান গাইছিল বুলি শুনিছো।
অ', চল্লিশটা ভাষাত গাইছিলে।
উম, মানে এইটো কেনেকুৱা হ'ব পাৰে, মানে ইমান ভাষাত মানে মানুহে তিনিটা চাৰিটা মানে ভাষাটো গান গাব নোৱাৰে। আৰু আমাৰ জুবিন গায়ক মানে চল্লশটা ভাষাত গান গালে, মোৰ মান এইটো
নাই সেইটো আচলতে আপোনাৰ সেইটো কিন্তু অকনমান সহজ হয়, আপোনাৰ বহুত বেছি গান গোৱাতকে মানে কিয় তেওঁক আচৰিতটো এই কাৰণে লাগে মানে কিয় জানে, এতিয়া চাব আপোনাক যদি মই এটা যিকোনো এটা গান দি দিলো আপোনাক বোলে মই কলো যে আপুনি নেপালী গান এটা গাব লাগে।
উম।
গাবৰ কাৰণ আপুনি নেপাল বুজিব নালাগে তো, আপুনি জাষ্ট বস্তুখিনি নিজৰ মতে লিখ লওক নিজৰ ভাষাত লিখি লওক।
তাৰপিছত আপুনি সেই চেম সুৰটোতে গাই দিয়ক যিটো সুৰ আছে। সেইটো সুবিধা কিন্তু আটাইতকে টান হ'ল ইমান গান গোৱাটো। আপুনি ছয়ত্ৰিশ হাজাৰ গান গাব লাগিলে ইমান খিনি বয়সলৈকে আপুনি এদিনত কমেও তিনিটা মানকৈ গান গাব লাগিব। এটা গান ৰেকৰ্ড কৰোতে মানুহ এজনৰ চাৰি ঘন্টা পাঁচ ঘন্টা লাগি যায়।
উম, এইটো হৈ যায় আকৌ এ এটা গান টো ৰেকৰ্ড কৰিবলৈ হলে তাকো শুনিছো, প্ৰায় এমাহ মান লাগে মানে এটা গান।
লাগি যায়, লাগি যায়, লাগি যায়, তেওঁ ইমান খিনি মানে আপোনাৰ পৰিপক্ক এজন ছিংগাৰ আছিল যে, তেওঁ এদিনত আপোনাৰ চাৰিটা পাঁচটাকে গানেই গাইছিল। এদিনত আপুনি ভাবি চাওক যে ইমান, ইমান সহজ নহয় তাৰমানে আৰু আৰু মই মানি ললো হৈ যদি তেওঁৰ গান বিলাক মানে জনপ্ৰিয় নহলে হয়।
উম।
মই ক'লো হয় তেনেকে যে আপোনাৰ এই ঠিক আছে আৰু চাৰিটা পাঁচটা গান গাই দিছে, এনেই গাইছে চাগে তেনেকুৱা কিন্তু তেনেকুৱা নহয় তেওঁ যিমান কেইটা গান গাইছে, মেক্সিমাম গানেই জনপ্ৰিয়।
উম, হয় প্ৰায়বোৰে জনপ্ৰিয়।
প্ৰায়বিলাকেই জনপ্ৰিয় আৰু ইমান আপোনাৰ কনচিষ্টেটলি ইমান জনপ্ৰিয় গান দিয়াতটো মানে ধেমালিৰ কথা নহয় আপোনাৰ ভালকৈ ভাল চিংগাৰো এটা সময়ত সেইয়া হৈ যায় কাৰণ ইমান গান গোৱাহে নাই নহয়।
উম হয়।
কিমান গান গাইছে আপুনি গম পাই নে?
অ' আজি চিঙে, মই ইমান এটা গম নাপাও। কিমান গান গৈছে।
আজি বাৰ বছৰ বাৰ বাৰ বছৰ নে অ' নহয় বাৰ বছৰ নহয় তেওঁ ষোল্ল বছৰ হ'ল। এই ষোল্ল বছৰত তেওঁ এতিয়ালৈকে পঁচিশশ গান গাইছে মাত্ৰ। মাত্ৰ বুলি ক'লো মই জুবিন জুবিন গাৰ্গৰ কাৰণে মাত্ৰ বুলি ক'লো।
উ হয় সেইটো অৰিজিত সিংটো অ' অৰিজিত সিং তটো আমাৰতো মানে পুৰা ইণ্ডিয়াতে মানে ফেমাচ মানে ভাৰততে ফেমাচ।
হয় ভাবক এতিয়া ইমান ফেমাচ ইমান ভাল চিংগাৰ এজনে যদি বা আমাৰ আপোনাৰ ষোল্ল বছৰত কেৱল পঁচিশ পঁচিশশ গানহে গায়। আৰু আপোনাৰ জুবিন গাৰ্গৰ দৰে এজন ছিংগাৰ যিয়ে আপোনাৰ ছাব্বিশ বছৰত ছয়ত্ৰিশ হাজাৰত বেছি গান গাইছে আপুনি ভাবক। সেইটো তাৰ মানে বেলেগ লেভেল গুজি সেইকাৰণে আপোনাৰ এতিয়া সেইবাবে তুলনাই নহয়। মানে অৰিজিত সিংহক ো তুলনা নহয় জুবিন গাৰ্গকো তুলনা নহয় চব মানুহ নিজৰ নিজৰ জেগাত।
উম, হয় সেইটো মানিব লাগিব সেইটো
কাৰণ আপোনাৰ মানে তেও যিটো দেখাই থৈ গল মই দেখি আচৰিত হৈ গৈছিলো মই ভবাই নাছিলো যে কেতিয়াবা জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইমান মানুহ হৈ পেলাই মাইকেল জেকচনত ছেকেণ্ডত আহি যাব বুলি।
উম, হয়।
সেইটো শুনিলে আচৰিত লাগে এজন নৰ্থ ইষ্টৰ মানুহ অসমত থাকে আপুনি যদি আজি বাহিৰত যায় অসমৰ বাহিৰত যায় তেতিয়াহ'লে মানুহে আপোনাক মানে মানুহক কলে মানুহে কব অসমখন ক'ত আছে বুলি সোধে?
হয় চিনে নাপায় অসমখন কোনটো জেগাত হয়।
ত, সেই চিনি নাপাও সেই চ চিনি যিটো জাগা কোনো মানুহে নাপায় সেই চিনি নোপোৱা জেগাটোৰ পৰা এজন ছিংগাৰ উঠি পেলাই তেও মৰাৰ লগে - লগে দহ লাখতকেও বেছি মানুহ আহে সেইটো ইমান সহজ কথা নহয় তাৰমানে
আৰু মই আকৌ শুনা পাইছো ব এইটো বিশ্বৰ ভিতৰত মানে চতুৰ্থ স্থান মানে দখল কৰি কৰিছে।
হয় - হয় সিংগাৰৰ ভিতৰত দুই নম আৰু যদি আপুনি গোটেই মানুহ চায় চাৰি নম্বৰ। আছিলে তাৰ পিছত জুবিন গাৰ্গ তাৰ মানে মাইকেল জেকচন কিমান মাইকেল জেকচনত সকলো মানুহে চ নিবা কাৰণটো হ'ল কিন্তু আমেৰিকাৰ পৰা আছিল।
আৰু আমেৰিকা চবেই চবকে চিনিবা কিন্তু অসমৰ দৰে ঠাই এটাত থকা মানুহ এজন যিজনে মুম্বাই এৰি গুচি আহিলে ছয়ত্ৰিশ হাজাৰ গান গালে চল্লিশটা ভাষাত গান গালে। তেওৰ গান এনেকুৱা মই শুনাই নাই যিটো গান জনপ্ৰিয় নহয়। সেইজন মানুহ যেতিয়া আছে। কেন্দ্ৰত গুচি যায় তেতিয়াহ'লে সেইজন মানুহৰ কাৰণে মানে আপোনাৰ সন্মানটো এনেও গুচি যাব তেওলোকে। তেও যিয়ে কৰা নাই বা যিয়ে নকৰক জীৱনটোত অ, আমাৰ ডমিনিক হৈ গ'ল।
অ, হল দহ মিনিট হ'ল।
তাকে ভাল লাগিলে কথা পাতি।
অ-অ ধন্যবাদ।